শুনিছা।
উম শুনিছো কি কৰিছা। মইতো আছো ঘৰতে
ঘৰতে
অ', এনেই আছা মই আছো।
বুলিয় কব' পাৰি আৰু
অ', মই আছোঁ এয়া চাহ বনাই। খাই মেলি দেউতাহঁতকো দি আহি বহিছেহি।
অঁ।
মাহঁতে কি কৰিছে।
হা হা, মাহঁতে এই হেৰি কৰিছে, কি কৰিব ভিতৰতে আছে গৰম যিটো পৰিছে আৰু।
উম এইকেইদিন গৰম নাছিলে আজি আকৌ
অ' আজি আকৌ পৰিছে। আজি এতিয়া অকমান ঠাণ্ডাৰ পৰিছে বুলি কব পাৰ ঠাণ্ডা মানে আৰু ৰ'দটো গৈছে আৰু
গৈছে আৰু উম
উম' বা হেয়া তোমালোকৰ ফালে ৰ'দ আজি দিছে নে কি নে নাই দিয়া
উম' পুৰা ৰ'দ দিছে ইমান গৰম।
দুদিন বৰষুণ দিলে আৰু এতিয়া আমনি লাগিলে আকৌ ৰ'দ দিছে।
আকৌ' ৰদ দিছে এইকেইদিনতো ঠাণ্ডাই আছিলে।
উম এইকেইদিন ঠাণ্ডাই আছিলে। ঠাণ্ডা নহয় মানে আৰু,
অ' এনেই বহি বহিয়েই গৰম উঠিছে।
তাকেইতো।
উম' কাম কৰিলে কি হব ঠিক নাই।
একদম, মই সেই কৰিডৰটোতে পৰি আছিলোঁ। কি কৰিবা আও তাতে অলপ। ঠাণ্ডা মানে আমাৰ কৰিডৰটো। বাকী গোটেই ঘৰতো চব গোটেইখন গৰম। অকল কৰিডৰটোৱে মানে অলমান- ঠাণ্ডা পৰি থাকে। সেইটো কাৰণে তাতে বহি আছিলো এতিয়া। কি হ'ল সেই তাতো মানে মই সেই টোপনি ধৰিলে অলপ শুইছিলোঁ। একদম, পূৰা ঘামি চেচ হৈ গ'লোঁ।
অঁ কৰিডৰটোত।
উম' তাৰপিছত সেই - ঘামি যামি এতিয়া দেখিছো সাৰ পাই গলোঁ আও সাৰ পাই উঠি আহিলো আৰু
উম' ভালেই হ'ল দিয়া সাৰ পাই গ'লা।
কিমান নোশুৱা আৰু।
অ' হয় হয় কিমান নুশু আও ইমান নাই। মই কমে শুও ইমান বেছি নোশু বাৰু
নোশুৱা ন
অঁ মানে ৰাতি দেৰি হয় তো শুৱাটো ৰাতিপুৱা জল্দিয়ে উঠো তুমি কেইটা বজাত উঠা ৰাতিপুৱা
আজিতো মই দছটা বজাত উঠিছো। মোৰ এইকেইদিন টোপনটো বেছি হৈছে।
অ' টোপনিটো এইকেদিন বেছি হৈছে ন।
বেছি হৈছে অ' উম' দছতাত উঠেছো। কিনো কবা আও,
মই ইমান দেৰিলেকে নুশুওঁতো মই সেইকাৰণে মানে অলপ অকমান দেৰি শুব পাৰি আৰু,
উম' ঠিকে আছে শুব লাগে।
উম' তাকে, সেইটো, বাকী হেৰি নহয় এ ইয়া চাহ তাহ খালা নিকি।
অ' এয়া বনাই মেলি খাই আহিছোঁ।
অ' অ' মানে শুই উঠা দেৰি হ'ল তেতিয়াহ'লে নে শুই আছিলা।
হা শুই থকা নাছিলোঁ। এনেই পৰি আছিলো আৰু কিনো শুবা দছটা বজাত উঠিছো হে।
অ' দছটাত উঠিছাহে নেকি অ' তাকে সেইকাৰণে শুৱা নাই অ'। অ' মই সেই অলপ এনে- পৰাহে হ'ল পিছে টোপনি নধৰিলে বাৰু গৰম যিটো পৰিছে হে তাৰ পৰা ককা আইতাহঁত আছে দেই চব আছে ঘৰতে
উম
আৰু ক্লাছ আজি নাছিলে নিকি
নাই এইটো উইক অ বন্ধ আছে।
এতিয়া বন্ধ আছে ন।
উম উম'। বন্ধ আছে না অঁ এক্সজামটো হৈ গ'ল। আ, আকৌ আগষ্টৰ পৰা কৰিম কৈছে কিন্তু এক্সাম হোৱা পিছতো মানে ক্লাছ কৰিব। আমাৰনো কি আৰু কৰিলেতো ভালেই।
অকৌ কৰিম কৈছে অ' মানে তুমি ছাটি বিগেত খন পাবা কেতিয়া দিব বুলি কৈছে।
কে কৰিব আও আগষ্টৰ ফাৰ্ষ্টতে দিম কৈছে।
আগষ্টৰ ফাৰ্ষ্টতে দিম বুলি কৈছে ন অঁ'।
অঁ কিন্তু পইচাটো যদি সম্পূৰ্ণকে নিদো মানে তেতিয়া এপ্লাই নকৰোঁ কৈছে।
অঁ পইচাটো অঁ দিবলে আছে ন অঁ। সোনকালে দি আৰু এপ্লাই জল্দি বোলে কাগজখন চাৰ্টিফেকেটখন লৈ ল'লে ভাল আৰু যেতিয়া তেতিয়া য'তে ত'তে তে এপলাই কৰিব পাৰিবা কম্পিউটাৰ যতিয়া ন অঁ। আৰু চান্সতো আজিকালি আহিবলে বেছি টাইমলৈকে নিদিয়ে নহয় এমাহ মানলৈকে দিয়েহে আজিকালি ক'ৰবাত এপ
দিয়েহে উম' আগতো ইমান কেইটা গৈছে তেতিয়া আকৌ ম মো ওচত ডিপ্ল'মাখনেই নাই নহয় যেতিয়া মানে সেইবোৰ জবৰ কাৰণে সুধিছে। এতিয়া শিকি হোৱা পিছত এতিয়া কিমান পাওঁ আৰু নাজানো দেই।
অঁ সেই এনেকুৱা হয় বাৰু শিকি অহাৰ পিছত ইমান বেছিকৈ পটকৈ নাহে। হে অঁ নাহে মানে কি এইটো নিজেই বিচাৰিলে মেলিলে ওলাব বাৰু অলপমান।
পাৰে অঁ এতিয়া ম আছ যে অকমান তোমাৰ মানুহৰ লগত চিনাকিটো থাকিলে কিছুমান মানুহৰ লগত মানে পায় তেনেকে
অঁ পাই পাই হয়।
উম।
অঁ। এনেকুৱা কম্পিটাৰ কিবা বেলেগ জব এপ্লাই কৰি চাবা ভিতৰত মানে কম্পিটাৰ এইবোৰ কিছুমান চৰকাৰী গৱমেণ্ট থাকেতো তেনেকুৱা এপ্লাই কৰিবা।
তেনেকুৱা উম উম'।
নেই হেৰিটকেই এনেই বাকীবোৰতো জবটো তুমি য'তে ত'তে পাবাই মানে অলপমান বিচাৰিলেই পাই যায়। এতিয়া চৰকাৰীটো থাকিলে মানে বেছি ভাল হয় আৰু। তেতিয়া চিজিল হৈ যায় আৰু উম'।
তাকে দাদাজনে যিজনে মানে কম্পিউটাৰ শিকাই আছে ছাৰজন অঁহ তেওঁ তেওঁ মানে কৈছিলে শেষ হোৱাৰ পিছত আহিবি ট্ৰেইনিং ট্ৰেইনিঙৰ আগতে মানে হ'ব। ল'ৰা ছোৱালী খিনিকও শিকাবলে মানে দেখাই মেলি দিবলৈ দা নিজৰো এট এটা মোৰ মানে হেৰি প্ৰেক্টিচ হৈ থাকিব। অঁ তেনেকে মাতিছে খালি সেত টো মানে কাকজানত হ'ব বুলি কৈছে।
আৎচ্ছা।
উম'। ত চাই লওঁ কি কৰে ওচৰত নহয় অকমান দূৰ আছে। মেন ৰোডৰ দা চাইডতে হ'ব বাৰু।
মেন ৰ'ড ছাইডৰ ন অ আৎচ্ছা অঁ।
ছাইডতে হ'ব তাকে চাওঁ।
অঁ।
কি হয়, আকৌ বা কি কয়? তাকে কৰ্টতো জব এটা আছিলে কম্পিউটাৰৰ। খালি টাইপ, মানে এনেকুৱা ডাটা এণ্ট্ৰি কিবা-কিবি সেইখিনিয়ে কৰিব লাগে।
উম।
বেলেগ কাম নাই, কিন্তু মানে তোমাৰ টাইপিং স্পীডটো লাগিব অলপ।
আচ্ছা আচ্ছা, অ কৰ্টত ভালেইটো, বেয়া নহয় ন। কৰ্টত তুমি খালি অলপ ট্ৰেইনিং কিবা এটা লব চাগে ন হেৰি?
নাজানো, সেইবোৰ তোমাৰ এনেকে ফাইভ থাউজেণ্ড মানকে দিম বুলি কৈছে যোৰহাটত মানে।
অ ফাইভ
উম, কিন্তু মোৰ মানে সেইটো অহা-যোৱাতে যাবগে। কিন্তু মোৰ মানে ফাৰ্ষ্ট ফাৰ্ষ্ট তোমাৰ সেই তেনেকেই দিয়ে, কমকেই দিয়ে, উম।
তোমাক বহাবটো লাহেকে।
সেইটোয়ে, প্ৰথম কিবা এটা কৰিবলৈ হলে কম পাই আৰম্ভ কৰিব লাগিব।
অ', আৰু তোমাৰ মান কি হয়, এক্সপিৰিয়েন্স এটা কৰ্টত কৰিলে এক্সপিৰিয়েঞ্চটো বেছি হেৰি হ'ব, বেছি ভাল মানে। চাৰ্টিফিকেটখন বেছি ভাল হ'ব, তাৰ যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিব। ত, তুমি এজ-তত এপ্লাই কৰি থাকিবলে গম পাই থাকিবা।
উম, সেইটো কাৰণেই।
আৰু কৰ্টত থাকিলে ভাল, কিবা এটা নিজৰে ধৰি লোৱা, কিবা এখন উলিয়াবলৈ-মেলিবলৈ দৰকাৰ হয় কেতিয়াবা।
দৰকাৰ হয় অ, সেইবোৰ কাৰণে ভালেই বাৰু।
অ', মানে তুমি যদি এতিয়া কম্পিউটাৰ এই ছাৰজনৰ ওচৰত কৰা, তেতিয়াহ'লে তোমাৰ ইমান এটা বেছি হেৰি নহ'ব চাগে। কমকে চিলাৰী দিব যোৱা মেলা আৰু যোৰহাটো পিছে ইমান হেৰি নহয়, ইমান দূৰ গৈ মেলিও পাৰি বাৰু, ইমান হেৰি নাই। বা গৈ থাকিলে গৈ থাকিলে আহি যাব আৰু লাহেকে। কিছুমানেতো বহুত দূৰ-দূৰ অহা-যোৱা কৰি কাম কৰে ন সেনেকুৱা।
অ বহুত দূৰ-দূৰ কৰে সেইটোৱে। সেইটো তেনেকে কৰে থাকে আৰু তোমাৰ তাত থাকি ল'ম বুলি কলেও মানে তোমাৰ আজিকালিতো এইবোৰ ভাড়াই বহুত ন, চাৰি হাজাৰ-পাঁচ হাজাৰ।
উম, সেইটোৱে।
তেনেকেই লয়, কাবাৰ লগত শ্বেয়াৰ কৰিবলৈওতো তেনেকেনো ক'ত মানুহ পাম।
অ', সেইটোৱে তেনেকুৱা হয়। মানে থাকি ল'ম ভাবিবলে মানে থাকি লবলে সুবিধা হয়, কিন্তু অঁ, যদি তোমাৰ তাৰে বোলে পুথখনতে দুদিনমানতো তুমি এনেকে যাবই লাগিব। যেতিয়া গ'লা তেতিয়া লগ পালা বোলে কোনোবা এগৰাকী বোলে লাইৰ তোমাৰ লগৰ আছে। তেতিয়া তেনেকে, অ' তেতিয়া পাৰি আৰু দুইটাই বোলে একেলগে থাকিবলে।
সেইবোৰে অ' উম, ধেৰ কথা। চাব লাগিব, কি হয়?
অ', তেনেকুৱাকে আৰু।
উম।
বাকী এতিয়া উম, কি কৰিছা? এনেই আছা আৰু ন?
এনেই আছোঁ, বোলো মোবাইলটোকে চাওঁগে। তাকে কাৰেণ্টটো গুচি গ'ল, গৰমেই উঠিছে আকৌ।
হয়।
তুমি ক'ৰবাত গৈছা নেকি? যোৱা নিচিনা লাগিছে।
এনেই, আগফাল চোতালখনতে খোজকাঢ়ি আছোঁ, ইফালৰ পৰা ইফালে, উম গৰমত ভাল লাগে, বননিত খোজ-কাঢ়ি ভাল লাগে গৰমত। মানে সুধা কৰি অ।
অ তাৰপৰা আকৌ জোক চোক লাগি যাব।
গৰম যে ইমান জোকটো নোলাব বুলি ভাবি পেলাই খোজকাঢ়িছো আৰু
অ আচ্ছা ঠিকেই উম।
আমাৰ অলপমান খোজকাঢ়িব ভাল ৰ'দটো গল যে এতিয়া।
আহ্।
উম খোজকাঢ়িয়ে লগৰকেইটা আৰু দুটা মতে ওলাই মিলি আহে আৰু ওচৰৰে। তেতিয়া আহে কেতিয়াবা ৰাস্তা পদূলি মুখলৈকে যাওঁ আৰু কথা- চথা পাতো।
যোৱা ন ঠিকে আছে মোৰ মানে নাইয়ে আছো। ছোৱালী কেইজনী আছে বাৰু আমাৰ ঘৰৰ ওচৰত তো এই গৰমখনত তাহাঁতিবোৰো ওলাই নাহে চব ঘৰে ঘৰেই থাকে।
অ এই কিন্তু সোমাই থাকি বেছিকে অশান্তি লাগে এনেকুৱা আবেলি টাইমত ওলাই গ'লে অকণমান
ভাল লাগে তাকে মই ভাবি আছো আজি বোলো অকমান ওলাইে যাম নেকি।
হয় নেকি অকলে অকলে নেকি?
অ অকলে অকলে গৈয়ে ভাল লাগে।
অকলে লগে ভাল লাগে ন অ।
উম গাঁৱত তোমাৰ অকলে যোৱা লগত যোৱা মতলব মতলব নাই।
মতলব নাই অ এনেকে অকলে পিছে ইমান ওলাই যোৱা ন। হয় বাৰু মোৰ কোনোবাই মাতিলে মেলিলে ওলাই যাওঁ আৰু নহ'লে সোমাই থাকো। তেনেকুৱাই হয় কৰ'বাত কেতিয়াবা কোনোবাই যদি লগ ধৰে এতিয়া যোৱা নাই আৰু নহ'লে কিবা আনিবলগীয়া থাকিলে পঠিয়াই।
অ তেতিয়া যোৱা আৰু।
আৰু পঠিয়াই পঠিয়াই মানে তোমাৰ কি হয় সেই ৰ'দ খনতে পঠিয়াই যা চোন যা পতককেনে বস্তু এটা লৈ আহগে বুলি। উম সন্ধিয়া সময়ত নপঠিয়াই উম। সেয়াই আৰু এতিয়া অকণমান আগত দোকানৰ পৰা আহিছিলো। ওলাই থাকোতে মই ক'লো বোলো অকমান দেৰিকে যাম নাই নুশুনেই মানে। এতিয়া গৈ এতিয়াই আহে এতিয়াই লাগেই মানে বস্তুটো ত মানে তেনেকুৱাত ভাল লাগে আৰু ধৰি লোৱা হয় নাই।
উম যেতিয়া লাগে তেতিয়াই হয়তো লাগিব আৰু। সেইটো।
সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে বোলো।
অ অ হেল্ল' মইনা।
হেল্ল' শুনিছা অঁ শুনিছোঁ শুনিছোঁ। অ। এ বাৰু তেতিয়া হ'লে ন ঠিক আছে ঠিক আছে অ হ'ব।